হেল্ল'।
অ হেল্ল'।
হেল্ল'।
হেল্ল'।
অ মই শুনি আছো দিয়া।
অ। কি খবৰ তোমাৰ?
তোমাৰ?
অ, মোৰো ভালেই দিয়া।
অ। আজি হেৰি কিহৰ ওপৰত
অ আজি আমি টপিকটোৰ ওপৰত কথা পাতো, কলেজৰ ওপৰত কথা পাতো ব'লা।
অ -অ, হ'ব দিয়া।
অ
উম, কলেজটো আৰু কি হল। কলেজত তাৰু। মানে তাত। এতিয়া আমি পঢ়িব যাওঁ আৰু ইলেভেন- টুৱেল্ভ, কলেজত।
উম, কলেজত হেৰি, ইলেভেন টুৱেল্ভতোটো স্কুলতো থাকে। কিন্তু কলেজত ছেমিষ্টাৰ পৰা হেৰি মানে মই গম পাও আৰু চেমিষ্টাৰৰ পৰা থাকে।
অ, চেমিষ্টাৰৰ পৰা থাকে।
অ।
মানে
কলেজত মই পোৱা নাই যিহেতু। তুমিয়ে হেৰি কলেজৰ বিষয়ে ক'ব লাগিব।
অ-অ তাকে, কলেজ লাইফটো মানে কেনেকুৱা হয়? কলেজ লাইফটো ফ্ৰী আৰু। খালি মা নে কলেজৰ মানে পঢ়া-চঢ়া তুমি নিজে মেইনটেইন কৰি ৰাখিব লাগিব আৰু। সেইটোয়ে আৰু
অহ হ, আৰু কলেজত মানে হেৰি কে কেনেকুৱা কি হয়? টিচাৰ বুৰে কেনেকুৱা কি কৰে।
অ টিচাৰ্ছবোৰে তোমাক মানে কি আৰু তোমাক মানে এক্সপ্লনিচনখিনি কৰাব ভালকে কৰাব মানে অসমীয়াটো বুজাব। ইংলিছতো বুজাব। লাগিলে হিন্দী। টো বুজাই দিব আৰু।
অ অ
অ এইটো মিডিয়াম থাকে ন। কিছুমানেতো লয় কিছুমানে অসমীয়া লয়। কিছুমানে হিন্দী হিন্দী বুজি পায়। ত' তিনিটা তিনিটা লেংগুৱেজ তোমালোকক বুজাই দিব মানে চব।
অ আৰু কলে কলেজৰ জোনটো ফ্ৰী টাইম কেনেকে থাকে মানে।
ফ্ৰি টাইম মানে অ আটছা ফ্ৰি টাইম টো মানে অফ্ পিৰিয়দ থাকে আৰু মানে এতিয়া তুমি এক ঘন্টা ক্লাছ কৰিলা। তাৰপিছত নেক্সট পিৰিয়ড টো তোমাৰ অফ আছে এক ঘন্টা অফ তাৰপিছত আকৌ নেক্সট পিৰিয়দ তোমাৰ থাকিব ক্লাছ এনেকে আৰু
অ মানে কি আৰু এনে এনে মানে বহুতে টাইম অফ থাকে মানে নে কি?
অফ মানে থাকিব তোমাৰ এদিনত দুবাৰ যদি। যদি থাক কিছুমানৰ
অ আৰু কলেজত এনে হেৰি স্কুল বিলাকত টিফিন বক্স লৈ যাক কলেজত কেনেকুৱা মানে
কলেজত। তুমি টিফিন বক্স যদি আনিব খোজা তুমি টিফিন বক্স আনিব পাৰা কিন্তু কলেজত কলেজ একোৰেত মানে কেণ্টিন থাকে। কেণ্টিনৰ পৰা তুমি খাব পাৰা। উম কেণ্টিনত বহুত কিবা কিবি পায় যেনেকে চিপচ। চপ লেত চিঙৰা। চক, চাওমিন, ফ্ৰাই ৰাইচ।
আৰু হেৰি কি বুলি কয় কলেজত মানে এতিয়া ধৰা স্কুলৰ এটা ড্ৰেছ। থাক পাৰ্তি কলেজতো থাকে নেকি?
অ অ কলেজতো থাকে তোমাৰ ড্ৰেছ মানে। সেনেকুৱা টাইপ আৰু কুৰা কুুৰ্তা টাইপ আৰু কটা পায়জামা আৰু চুৰ্ণী
অ আৰু ঠাণ্ডাৰ দিনৰ ড্ৰেছ। ৰোম।
ঠাণ্ডা দিনৰত ড্ৰেছটো মানে কি তু সেই কুৰ্তা আৰু পাইজামাটো পিন্ধিলা। আৰু এনে না। কয় ব্লেক কালাৰ যদি পিন্ধিব খোজে ব্লেক কালাৰ চুৱেটাৰ নহ'লে ক'ত ত পিন্ধি গ'লেও পাৰা।
অ অ মানে হেৰী এতিয়া হেৰী। মানে দুটা আপচন থাকে ক'ত আৰু চুৱেটাৰ।
অ যিকোনো তুমি জেকেট পিন্ধিলে পিন্ধিব পাৰা মানে যিকোনো কালাৰৰ চুৱেটাৰ পিন্ধি গলে হ'ল। তাতে মানে ইমান ষ্ট্ৰিক্টলি একো নকয় ন। টিচাৰ্ছবোৰে যে সটোকে পিন্ধি আহিবা। খালি তুমি প্ৰপাৰ ইনিফমত। থাকিলে হ'ল আৰু।
আৰু কলেজৰ মানে পৰিৱেশটো কেনেকুৱা?
কলেজৰ পৰিৱেশ টো ভাল হয়। তাতে আমি চিনিয়ৰ্চ বোৰৰ লগত অলপ মিলা -প্ৰতিৰে থাকিব লাগে। চিনিয়ৰজ বোৰৰ লগত। তথা তথা পাতি থাকিব লাগে আৰু সেনেকে মানে কিবা যদি তোমাৰ প্ৰবলেম কিবা বিপদ আহি যায় তেতিয়হলে ছিনিয়ৰচবোৰে তোমাৰ লগত। তাৰমানানে সহায় কৰিব আৰু বিপদতটো হেৰি কৰিবলে। সেনেকুৱা আৰু মানে বেছিকে টি টিচাৰ্চ আৰু চিনিয়ৰ্বোৰৰ লগত মানে বেছি মিলা- প্ৰতিৰে থাকিব লাগে।
অ আৰু আৰু এতিয়া আমি ধৰক কলেজত গ'লো এতিয়া কলেজৰ হেৰি বহুতে কয় যে পইচা বহুত খৰচ হয়। কিয় কয় মানে?
কলেজত মানে পইচা খৰচ বিলাকতাইত নহয় আৰু ইমান যেনেকে স্কুলত যায়। সেনেকে টাইপ নহয় কিন্তু মানে। কি কয় বুক চোকো তোমাক স্কুলৰ কলেজৰ পৰাই দিব আৰু একজাম যেতিয়া হব ন ম। আমাৰ চেমি চেমিচষ্টাৰ একজাম হয়
অ
তেতিয়া মানে কলেজৰ পৰা মানে পইচা ল'ব আৰু একজামৰ সময়ত।
অ অ অ মানে, সেই পৰীক্ষাৰ সময়ত বেলেগ পইচা লয় মানে।
অ অ পৰীক্ষাৰ সময়ত পইচা লব খালি শুনিছো মই চেমিষ্টাৰত হয় আৰু।
অ অ। এনে নলয় আৰু।
এনে নলয় এনে নলয় আৰু তুমি যদি জিঅগ্ৰাফি যদি মেজৰ লোৱা তেতিয়াহলে তোমাৰ ঘুৰাবলৈ লৈ গলে পইচা লব।
অ অ আৰু যে তুমি বেলেগ চাবজেক্টত মেজৰ লম
মানে এক চাবজেক্টত নাচায় জীঅগ্ৰাফি মানে এটা চাবজেক্ট হয় ন তাতে অলপ মানে মানে হেৰি আৰু মানে আমাক বেলেগ বেলেগ প্লেচ ভিজিত কৰে আৰু।
অঁ। ন চবে, চবে সেইকাৰণে জগ্ৰাফি ত লৈ চা
অ আৰু জিঅগাফি অ আৰু জিঅগ্ৰাফিটো অলপ মানে প্ৰেক্টিকেল টাইপৰ ন, প্ৰেক্টিকেল কৰিব লাগিব বহুত তাতে মাৰ্কচ উঠি যায় জিঅ'গ্ৰাফি।
উম।
কিছুমানে বহুত মানে মেজৰ ন আৰু জিঅ'গ্ৰাফিত।
অ আৰু ইংলিছ লোৱা বিলাকৰ কি হয়নো।
ইংলিছ লোৱা বিলাকৰ এইতো নাজানো মইতো এতিয়াহে ফাৰ্ষ্ট ছেম পাইছো।
কি আৰু শুনিছো আৰু ইংলিছতো বোলে ফাৰ্ষ্ট চেমত বোলে অলপ হাৰ্ড ভবাস কাৰণে তাতে বোলে হিছ আহি গৈছে ইংলিছত।
কৃষ্ণ। হি হি হি।
পইটবোৰৰ মানে হিষ্ট্ৰি পঢ়িব লাগিব সেইটো কোনটো চনত জন্ম হৈছে আৰু কোনটো স্কুলত হৈছে মানে সিহঁতৰ হিষ্ট্ৰ্ৰী জানিব লাগিব আৰু এনেই ইংলিছটো ইমান হাৰ্ড নহয়।
অ মানে আগতে হেৰি আমি যেতিয়া স্কুলত পঢ়ি থাকো, তেতিয়া সেইবিলাক নালাগিছিল ন এতিয়া, এতিয়া লাগিলে হেৰি হৈ যায়।
অ অ অ অ তাকে, এতিয়া ডিগ্ৰী পাই গলে ন, ডিগ্ৰীটো অলপমান অলপ হ'লে টো অলপ মানে, টান টাইপ হবই ন ডিগ্ৰীটো অলপ।
অ।
সেইয়াই আৰু।
অ। কিন্তু হেৰি কি বুলি যে মই শুনিছো যে হেৰি কলেজ বোৰত মানে, ভালকে পঢ়াই আৰু মানে কি যিখিনি লাগে সেইখিনি সুবিধা দিয়ে আৰু।
অ' অ, সেইখিনি দিয়ে সুবিধা, তুমি এটা কপি লৈ যা যাব লাগিব নোটচ বোৰ তুমি লিখিবা যেতিয়া ছাৰ -মেম হাতে যেতিয়া ক'ব তোমাক ন' বুজাব ন' তেতিয়া মানে তুমি এ, যি মানে বুজি পোৱা সেইটো নিছিল আৰু মেমহতে নিজেও নটচ- নটচ, কৈ- কৈ- কৈ - কৈ যাব তোমালোকে লিখিব লাগিব কপিত সেনেকুৱা আৰু।
উম, মানে কপি কেইখন এখনে নিব লাগিব নে,
অ, 'এখনে এক নাই - নাই, খনে নিব লাগিব তুমি।
এখন কপিত ছয়- ছয়
অ 'চয় মানে কি ডাঙৰ এটা কপি লৈ লবা আৰু ম, ত চাই, এটা কপিতে লৈ গৈছিলো সেনেকে নোট -চট যে লিখো।
অ 'তাতে কপি বহী বিলাকতো আৰু না, চাই,
নাচি - নাচাই- নাচাই। সেইবোৰ নাচাই খালি তুমি যদি, তোমাক যদি কিবা যদি এছাইনমেণ্ট দিয়ে, তেতিয়া হলে এছাইনমন্তবোৰ কৰিব লাগিব, তেতিয়া সেইবোৰ চাব আৰু মেম হতে।
মই শুনিছো কলেজত বোলে বহুত হেৰি দিয়ে প্ৰজেক্ট, এচাইন
অ -অ প্ৰজেক্ট এছাইনমেণ্ট দিয়ে কিন্তু সেইবোৰৰ মাৰ্কচ থাকে।
অ 'কিমান মাৰ্ক আনানো বিশ? মান নে দশ মান নে ত্ৰিশ অ'আগতে আকৌ আমাৰ আকৌ ত্ৰিশ- ত্ৰিশ আছিল ন' ৰূপিচত বা জাষ্ট হব পাৰে। নাজ, অ',
উম তাকেই আৰু মানে কলেজ লাইটো মানে চিন আৰু মানে। চিল থাকা এনজয়, কৰা আৰু। পঢ়াটো খালি মেইনটেইন কৰি ৰাখিব, কিবা আৰু।
তৃক্তুটো নহয় ন?
নাই নাই স্ত্ৰিকচ ফ্লিপ টিপ নহয় খালি তুমি, পঢ়াটো খালি তোমাৰ ওপৰত ডিপেণ্ড কৰে।
অ,
আৰু বাকীতো জানাই কলেজ লাইফ। তত' প্ৰগ্ৰেম -চগ্ৰেম হৈ থাকে ফ্ৰেচাৰছ পা, স্পৰ্ট উইক পাতে, ইলেকশচন পাতে, মানে বহুত কিবা -কিবি আহি থাকে আৰু। মানে বৰ নকৰে আৰু। ষ্টুডেণ্টবোৰৰ ভাল লাগে! ষ্টুডেণ্টবোৰৰ।
অ'! এই পঢ়াটো ভাল লগা হৈ যদি পিছত।
পঢ়াটো মানে, কি মানে? বাহিৰৰ সেইবোৰ হৈ থাকিলেতো, বাহিৰৰ - বাহিৰৰ ফ্ৰেছাৰ্ছ সেইবোৰত অলপ মন চন লাগি থাকে। কিন্তু, পঢ়াত এইটো মানে, নিজে ঘৰত কৰিব লাগিব আৰু তুমি।
অ'! মানে আৰু এই - এই কলেজত বেছি ছি ভালকে নাচায় আৰু কিমান পঢ়িছে।
অ'! নাই, নাই। নাচায়, নাচায়, নাচায়, নাচায়। সেইবোৰ নাচায় কবচোন! তুমি যদি ক - কলেজত যদি ক্লাছ এটেণ্ড নকৰা, মেমহঁতে একো গালি নাপাৰে।
যদি হেৰি - হেৰি মা দেউতাই যদি কলেজ চাব দিয়ে - চাব যায়?
চাব গ'লে, নাই। সেইবোৰ নাই নাই, সেইবোৰ এনেকুৱা টাইপ নাহে। তোমাৰ যদি, অ' নেদেখায় নেদেখায়। খালি যদি অই তোমালোকৰ এটেণ্ডেঞ্চ লাগিব। তেতিয়াহ'লে, এটেণ্ডেঞ্চটোৰ কাৰণে যাবা আৰু।
অ'! নহয় মানে, এতিয়া ধৰা হেৰি কলেজৰ পৰা ওলালোঁ। হে - হেৰি পেৰে যদি মা তাই যদি বিশ্বাস নকৰে যে, ৰেজিষ্টাৰখন আজি চাব যাম।
এ, এনেকুৱা হ'লেতো এনেকুৱা হ'লেতো দিগদাৰ হৈ যাব ৰে টো আকৌ চাব গ'লে, আকৌ টিচাৰ তোমাক নেদেখিলে তো' ক'বই, তোমাৰ পেৰেণ্ন্টছ হক যে তাই কলেজ কৰিব আহা নাই।
অ' নহয়, নহয়। এটেনডেঞ্চটো দি যদি পিছৰ - পিছৰ তাত হেৰি হয়।
অ'! সেনেকে পাৰি।
মানে, এবাৰে এটেণ্ডেঞ্চ লয় ন'?
অ' এবাৰে লয়। লাষ্টত লয়, ক্লাছটো খতম হোৱাৰ পিছত লাষ্টত লয় কেতিয়াবা যদি, টিচাৰৰ যদি কিবা কাম থাকে। তেতিয়াাহ'লে টিচাৰে মানে এটা কাগজতে মানে চহৰ ৰোল নম্বাৰ খিনি লিখি কেনে ডিপাৰ্টমেন্টত জমা দি দিব লাগে কাগজখন।
অ'!
সেনেকুৱা আৰু।
ক্লাছটো তাৰ মানে লাষ্টত লয়?
কৰিব। ইচ্ছা নাথাকে তেওঁ আগতে লৈ লয় আৰু। কপি এখনত নামবোৰ লিখি
তেতিয়াহলে, ‌ হেৰি মই কৈ আছিলো হেৰি কলেজত এনে পৰিৱেশ-চৰিৱেশটো আৰু গোটেই ভালে ন?
চ'ব ভালে চ'ব ভাল তুমি আহা। কলেজটো খোলক তুমি চাবা, চাবা মানে মানে স্কুল লাইফতকৈ বহুত বেলেগ। স্কুল লাইফ বহুত ষ্ট্ৰিক্ থাকে আৰু কলেজ লাইফটো একদম বহুত ফ্ৰীডম।
অঁ। হ হ। তেতিয়াহলে হেৰি অ অ হ'ব দিয়া আহ আহ।